অহ হেল্ল' আৱাজ আহিছে নে
অহ নমস্কাৰ
অহ নমস্কাৰ
আপুনি কি কৰি আছে
মই আহিলো এনেই গা চা ধুই এনে আহিলো অলপ এতিয়া এনে ৰেষ্ট কৰি আছো আৰু আপুনি
অ মই ইমান বিশেষ একো কৰা নাই বহি আছো
অ খোৱা দোৱা হল নেকি
নাই খোৱাটো অলপ পিছত হ'ব দিয়ক আমি কি বিষয়ৰ ওপৰত কথা পাতো
আমি ভাল খাদ্য ভাল স্বাস্থ্যৰ ওপৰত পাতোঁ
অ মানে কেনেদৰে ভাল খাদ খাদ্যই ভাল স্বাস্থ্যৰ ওপৰত
মানে অঁ এইটোৱেই মানে কি প্ৰভাৱ হয় এইটো বিষয়ে
এ ভাল খাদ্যয়ৰ য ভাল খাদ্যয়ৰ যদি আমি কথা কওঁ আজিকালি অ গাঁওসমূহত ভাল খাদ্যতটো পোৱাটো ইমান আহ টান নহয় কাৰণ তাতে আমাৰ বাাৰতে চব্জি ফল এইবোৰ লাগে
অ এইটোয়ে
তাতে ইমান খাদ্য অ লোকেল আৰু খাদ্য সামগ্ৰীত ইমান অ মিলা নোৱাৰে যি টি কেমিকেল পদাৰ্থ এইবোৰ
তাতে জন্তু হয়
প্ৰাকৃতিক ভাৱে কিন্তু চহৰত খাদ্য বহুত আমি মিলা অ
মিলাই থাকিব
ৰাসায়নিক কেমিকেল উম খাদ্যৰ কিছুমান বিভিন্ন ৰং এইবোৰ দিশ খাদ্যক আৰু আকৰ্ষণীয় বনাবলৈ চব্জি ফলসমূহক এইবোৰ প্ৰয়োজন কৰা হয় তেনেদৰে এ অ ক'ব গ'লে চহৰত থকা মানুহ মানুহ বোৰৰ কাৰণে অ ভাল খাদ্য খাদ্য আৰু স্বাস্থ্যৰ কাৰণে ভাল খাদ্য বিচাৰি পোৱাটো অলপ টানৰ কথা
অ এইটোৱেই মানে ভাল খাদ্যটো নাপালে আপোনাৰ স্বাস্থ্যটো ভাল নাথাকে আ এ এদিন পিছত পিছত আপোনাৰ ৰোগ চোগ হৈয়ে থাকে আৰু বেছিভাগ আপোনাৰ চহৰতেও এইটো ৰোগ পৰমাণু আৰু আপোনাৰ গাঁৱতো আপোনাৰ চব ভাল এইটো নেচাৰেলি হয় চব মানে
এইটোয়ে গাঁৱত আমি গ গৰুৰ গাখীৰ নিজৰ ঘৰতে সকলোৰে গৰু থাকে ছাগলী থাকে হাঁহ কুকুৰা থাকে ইয়াত চহৰত গাখীৰ কিনিব গলে আমি দূৰে দূৰে গাখি
অ অ এটোৱে তাতেও পানী পানী মিলাই দিয়ে অ পুৰা নেচাৰেলটো নাপায় আকৌ যোনটো পায় সেইটোত পানী পানীও মিলাই কেমিকেলো মিলাই বিষেক ধৰণৰ কেমিকেল মিলাই কালাৰ মিলাই
সেইকাৰণে অ আৰু সেইকাৰণে সাধাৰণভাৱে দেখা দেখা যায় যে গাঁৱৰ মানুহসকলৰ সকলৰ স্বাস্থ্য
অ অ বেছি বেছি ভাল লাগে অ সিহঁতে মানে চব মানে পুৰা তাজা তাজা পায় ন নেচাৰেল পুৰা পায় চব ভাল ভাল এইটো কাৰণে ইয়াতে আপোনাৰ চব মিলাবাত থাকে
আৰু আজিকালি আমাৰ যুগৰ ল'ৰা ছোৱালীৰ মাজত দেখিবলৈ পোৱা যায় ফাষ্ট ফুড জাতীয়
অ
বেছিকে মানে খোৱা যায় কাৰণ সহজতে পোৱা যায় আৰু আ সোৱাদটোও খুব বেছি ভাল বুলি ক'ব পাৰি কিন্তু স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক
এইটোৱে আৰু আপোনাৰ গাঁৱৰ চাইদত কিন্তু ইমান নাপায় আকৌ এইবোৰ মানে তাতে এইবোৰ ইমান নাপায় অ এইটো চহৰতে মানে বহুত বেছি থাকে অ অ সেইটো কাৰণেই অ এইটোৱে চব মানুহে মানে ঘৰুৱা খানাই ভাল পায় আৰু ইয়াত তাতেতো আপোনাৰ অনলাইন অৰ্ডাৰ হৈ যায় এইবোৰ কাৰণে মানে চব বাহিৰৰে ভাল পায় এতিয়া ঘৰতে নাখায় মানে
অ আৰু উম আৰু যদি ক'ব যায় ভাল খাদ্য আৰু মানে স্বাস্থ্যৰ কাৰণে ভাল খাদ্য বহুত বেছি আমাৰ দৰকাৰ হৈ যায় আজিকালিৰ যুগত কাৰণ মানুহৰ বহুত বেছি কস্ত কষ্ট কৰিবলগীয়া হয়
অ আপোনাৰ কাম কৰিব থাকে আপোনাৰ ভাল স্বাস্থ্য ৰাখিবলৈ ৰোগ চবৰ দূৰ ৰাখিব লাগে এইটোৰ কাৰণে ভাল খাদ্যও খাব লাগে
অ মানসিক আৰু শাৰীৰিক ভাৱে সুস্থ থাকিবলৈ ভাল খাদ্য বহুত বেছি আয়োজন আৰু প্ৰয়োজন আৰু যিবোৰ মানুহ স্পৰ্টছ বা খেল ধেমালিত থাকে
অ সিহতে ভাল খাদ্য ভাল ভাল ডায়েটটো মেইনটেইন কৰি ৰখা। বেছি জৰুৰী হয়।
এইবোৰ বহুত বেছি। কি দৰকাৰী হৈ পৰে যাতে তেখেতসকলে ভালদৰে নিজৰ কামত আগবাঢ়ি যাব।
উম আৰু আপোনাৰ ৰাতিপুৱা উঠি আপোনাৰ এক্সাৰচাইজ ব্যায়াম এইবোৰ কৰিব লাগে
অ ব্যায়াম এক্সাৰচাইজ এইবোৰ কৰিব লাগে ঠিকে কৈছে আপুনি আৰু এটা হল যে ভাল যে এইবোৰ পুলিচ আমাৰ পুলিচ আৰ্মি এইবোৰ বিভিন্ন। এ এনেকুৱা ডিফেন্সৰ অ চাকৰিবোৰত আপুনি বেছিভাগ দে দেখিবলৈ পাব যে গাঁৱৰ ল'ৰা ছোৱালী
অ এইটো বেছিভাগ গাঁৱৰেতে চিলেক্ট হৈ যায় মান বেছি স্বাস্থ্য ভাল থাকে পুৰা ফিট থাকে অ।
আৰু স্বাস্থ্য তেখেতসকলৰ ভাল কাৰণ তেখেতসকলে ভাল খাদ্য গ্ৰহণ কৰিবলৈ সক্ষম হয়। আৰু চহৰৰ মানুহে ভাল খাদ্য নাপায় ইমান বেছি কব গলে।
আৰু আপোনাৰটো পানীও দেহৰজনৰ দেহৰজনৰ প্ৰতিদিন পৰিমাণত পৰিষ্কাৰ পানী খোৱা দেহৰ হাত
পৰিষ্কাৰ পানী পোৱাটো ঠিকে কৈছে আপুনি একদম এইটো যে চহৰত পৰিষ্কাৰ পানী পোৱাাটো এটা বহুত টানৰ টান। চহৰত পানীত বিভিন্ন ৰাসায়নিক আহ এইবোৰৰ প্ৰয়োজন কৰা। হয় যুনবোৰ শৰীৰৰ কাৰনে অলপ হানী কাৰক হয় গাঁৱত কি হয় গাৱত আমাৰ পুখুৰী পুখুুৰীৰ পৰাই পানী আনি সেই পখুৰী পানীয়ে বইল যদি কৰি দিওঁ আমি গৰম কৰিলে। সেয় আমি চাফা পানী পাই যাওঁ
আপোনাৰ চফ্ট ড্ৰিংকছ বেছি চিনিত থকা পানী
অ এই কল্ড ড্ৰিংক চফ্ট ড্ৰিংক জাতীয় বস্তুবোৰ বহুত বেছি হানিক কাৰক কাৰণ এইবোৰত বিভিন্ন ৰাসায়নিক কেমিকেলৰ ব্যৱহাৰ কৰা হয় বহুত বেছি চেনীৰ প্ৰয়োজন কৰা। যি আমাৰ স্বাস্থ্য আৰু আমাৰ শৰীৰৰ বাবে একেবাৰে ভাল নহয়।
উ আৰু আপোনাৰ য়োগা ব্যায়াম চাইক্লিং দৌৰা এইবোৰ কৰিলেও ভাল হাৰ্টৰ হাৰ্টৰ কাৰণে ভাল হয়।
অ আমাৰ হাৰ্টৰ কাৰণে ভাল হয় আৰু স্বাস্থ্য আৰু মনটো ভাল হৈ থাকে
আৰু ব্যায়াম কৰিলেতো মনৰ ষ্ট্ৰেছো কম হৈ যায় নিজৰ সতেজটো লাগে।
অ আৰু সেইকাৰণে উম ভাল আহ আমি চহৰত যোনবোৰ হ মানুহ চহৰত থাকে। তেখেতসকলৰ একো উপায় নাই। ক'ব গ'লে কিন্তু যিমান পাৰে ভাল খাদ্যয় গ্ৰহণ কৰাৰ চেষ্টা কৰিব লাগে। যদিও আৰু বহুত আকৰ্ষণীয় ফ খাদ্যৰ খাদ্যও থাকে কিন্তু সেইবোৰ আমি আহ খাব নালাগে বেছিকে। আৰু ঘৰুৱা খানা আৰু ঘৰুৱা খাদ্যৰ প্ৰতি বেছি আহ উম আকৰ্ষিত হ'ব লাগে আমি।
আৰু আজিৰ ব্যস্ত জীৱনততো মানুহে ফাষ্ট ফুড আৰু পেকেট ফুডেই বেছি খায়।
অ মানুহৰ ইমানে ঠিকে গৈছে এইটো যে মানুহৰ সময় কমি গৈছে যে নিজৰ বাবে। খাদ্য বনোৱা বনাবলৈও সময় নাই সেইকাৰণে তেখেতসকলে ফাষ্টফুড জাতীয় খাদ্য অৰ্ডাৰ কৰিবলগীয়া হয়। তাৰপিছত বিভিন্ন ৰেষ্টুৰেন্ট সমূহত হোটেলসমূহত যাই
উম হম এইটোৱে এইটো কাৰণে ভাল খাদ্যৰ অভ্যাসটো ৰখা ভাল হয় নিজৰ স্বাস্থ্যৰ কাৰণে ভাল হয় দেহৰ কাৰণে ভাল হয়।
অ আৰু চহৰৰ এইবোৰ ৰেষ্টুৰেণ্ট এইবোৰ হোটেলসমূহতো আহ খাদ্য কেনেদৰে বনোৱা হয় সেইবোৰ আমি ভালকৈ নাজানো। কেনেদৰে কেনে কেনেদৰ ধৰণৰ পৰিস্থিতিত ৰাখা আজিৰ নে কালিৰ অ সামগ্ৰীবোৰ ফ্ৰেছ হয় নে মানে।
অঁ সেইটোৱে ফ্ৰেছ নে নাই নাই সেইটোৱে
আৰু এইবোৰ স্বাস্থ্য কাৰণে বহুত হানিকাৰক বুলি কয়। কব পাৰি কিন্তু আজি কালিৰ যুগত আৰু অ বিশেষ ভাৱে জোনবোৰ মানুহ চফ ঘৰত থাকে তেখেতসকলৰ উপায় নোহোৱা হৈছে, এই খাদ্য গ্ৰহণ কৰিবলগীয়া হয় বহুত মানুহৰ
হম
আৰু যোনবোৰ মানে অলপ দুখীয়া মানুহ তেখেতসকলৰ হাতত পায় নে তেখেতসকলে কম পইচাত য'ত পায় তাতেই খাবলগীয়া হয় বাধ্য হৈ যায়।
আৰু আপোনাৰ গাঁৱত মানে ইমান বাহিৰৰ না খায় আৰু এইটোৰ কাৰণে তেহাঁতৰ স্বাস্থ্যও ভাল থাকে ৰোগ চোগো নাথাকে।
অ ৰোগ চোগো বেছি আৰু দেখিবলৈ পোৱা যায় গাঁৱত থকা মানুহৰ আহ আয়ুস টো বেছি থাকে চহৰত বেছি দিন জীয়াই আৰু
তাৰ পৰা সৰুৰ পৰা সৰুৰ পৰা শাক পাত চবজি ফল দালি মাছ ডিম এইবোৰ মানে ভাল ভাল পূৰা ফ্ৰেছ
উম আৰু চিজনেল চবজি ফল এইবোৰ চব তাত গাঁৱত আহ
পূৰা ফ্ৰেছ থাকিব অঁ সহজ থাকিব, আৰু কেমিকেলো মিক্স, নাথাকে পূৰা নেচাৰেলি যোনটো গ্ৰ' হয় সেইটোৱে খায়।
সেয়ে তে মানে ক'ব গলে আজিৰ যুগ আজিকালিৰ যুগত ভাল খাদ্য স্বাস্থ্যৰ বাবে ভাল খাদ্য। খাদ বিচাৰি পোৱাাতটো চহৰৰ মানুহৰ কাৰণে আহ অলপ টান বুলি কব পাৰি। গাঁৱৰ মানুহৰ তুলনাত, তে তেনে, া সেইকাৰণে চহৰৰ মানুহে আপুনি কোৱাৰ দৰে ভাল খাদ্য যিহেতু ইমান বেছিকৈ খাব, নাপ নিজ অলপ ব্যায়ামত য়গা জাতীয়, আহ কি কয় য়োগা জাতীয় এক্সাৰচাইজ এইবোৰত নিজকে ব্যস্ত কৰি ৰাখিব লাগে।
অঁ অঁ সেইটোৱে তেতিয়া নিজৰ মানে নিজৰো ভাল লাগে মানসিক শান্তিও পায়। তাৰপিছত নিজৰে মানে বডিটো ফিট থাকে ৰোগ চোগো নাথাকে। তেতিয়া নিজৰ কাৰণে ভাল, আৰু
অ নিজৰ কাৰণেও ভাল আৰু কেৱল খেল খেলা মানুহৰ কাৰনেই নহয় যোনবোৰ মানুহে আহ পঢ়া শুনাও কৰে, মানে আমাৰাত ছাত্ৰ ছাত্ৰীসমূহ তেখেতসকো ভালদৰে পঢ়িবলৈ আৰু ভালদৰে নিজৰ মনক শক্তি দিবলৈ ভ ভাল খাদ্য বহুত বেছি প্ৰয়োজন।
অ আৰু আপোনাৰ প্ৰতিদিন পৰ্যাপ্ত ঘুম হ'লেও দেহ বিশ্ৰাম পায়।
আহ।
ভালগুমো স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ অংশ ন।
অ আৰু স সেই আপুনি ঠিকে কৈছে, আৰু এ আহ ক'ব গ'লে, এই যে ভাল খাদ্য আৰু ভাল স্বাস্থ্য এই দুটা এইটোৱে এইটোৰ ওপৰত নিৰ্ভৰ কৰে।
আহ
আমি যিমান পাৰো ভাল খাদ্য গ্ৰহণ কৰাৰ চেষ্টা কৰিব লাগে য। আমি জীৱনটো আমাৰ ভালকে জীয়াব পাৰো।
ঠিক আছে হ'ব দিয়ক।
দিয়ক ভাল লাগিল আপোনাৰ লগত কথা পাতি আকৌ পাতিম ধন্যবাদ।